কি কৰি ভাল পাওটো কওঁ দিয়ক মানে তোমাৰ কি বস্তু ওপৰত ৰুচি বা ৰাপ আছে স মই নিজৰ যদি ক মই এতিয়া নতুন কে এ মানে জিম জইন কৰিছো চ' মোৰ এতিয়া নতুনকে মানে ৰুচি মানে জিমত আছে মই এতিয়া জিমটো মানে বহুত মানে স তাতে মানে গৈ ভাল পাওঁ তুমি তোমাৰ কি বস্তুত মানে ৰুচি আৰু ৰাভ আছে
প্ৰথমতেটো ৰুচি থকা বস্তুটো হ'ল এইটো গান শুনা গান গোৱা গান শুনি বহুত ভাল লাগে আৰু গান গাই ও বহুত ভাল লাগে কাৰণ
অলপ জোৰত কোৱাচোন বেয়া নাপালে অলপ জোৰত কোৱাচোন
ঠিক আছে মানে গান শুনি মোৰ বহুত ভাল লাগে আৰু গানৰ লগত শুনাৰ লগত মোৰ গোৱাৰো ৰুচি এটা আছে। আৰু মই গান শুনিলে বহুত নিজৰ দুখ প্ৰকাশ কৰিব পাৰো বা নিজৰ সুখ প্ৰকাশ কৰিব পাৰোঁ যিকোনো ধৰণৰ অনুভৱ মই প্ৰকাশ কৰিব পাৰোঁ।
অ বাকী তুমি কি কি গান শুনি ভাল পোৱা তুমি যে কলা এতিয়া গান শুনি ভাল পোৱা
হয় গানৰ। তেনেকুৱা একো ধৰণ নাই ক'ব গলে যোনটো গানে নিজৰ জীৱনৰ কথা বি বিখ্যা কৰিকেনে বাখ্যা কৰিকেনে বুজায় নিজ কিছুমান যেনেকৈ জীৱনত বহুত উঠা নমা চলি থাকে সেই হিচাপমতেদি গানবোৰ চুজ সন্ধান কৰা যায়।
অ
আৰু প্ৰিয়-প্ৰিয় গায়ক হিচাপত ক'ব গ'লে আমাৰ অসমৰ, উ হিয়াৰ হামঠো জুবিনদাৰ গান শুনো জুবিন গাৰ্গ। হয়। হেল্ল'